অ
অ নমস্কাৰ কি কৰি আছা?
আছো ৰবা এনাই এই আমাৰ তোমাৰ খেতি পথাৰৰ সৰু ৰাস্তাৰে ওলাই আহিছো অলপ ফুৰিবলৈ।
অ অ অ এ মই মানে অলপ আগতে আহিলো তোমাৰ বহুত জামত ফাচিব লগা হয়। আৰু এ অলপ আগত অলপ আগতে হয় আৰু তাৰমানে তোমালোকৰ গাঁৱত থাকি বহুত শান্তিত আছে গ'ম পাইছানে।
হয় হয় হয় এইটোতো মানে সম্পূৰ্ণৰূপে শুদ্ধ মানে কথাটো
উ আমাৰ ইয়াতে তোমাৰ সুবিধা থাকিলেও বহুখিনি অসুবিধা আছে। তোমাৰ এই জামত ফাঁচি ফাচি গৰমত তোমাৰ চাৰি বজাৰ পৰা এতিয়া। এইতিয়া তোমাৰ ত অলপ তাৰ মানে বেছি দূত্বৰ ৰাস্তাও নহয় এই কিন্তু তোমাৰ জামৰ কাৰণে তোমাৰ বৰ্তমানতটো পানী হৈছে গমেই পোৱা। কিমান পানী হৈছে তাৰ কাৰণে বহুত মানে ৰাস্তা বন্ধ হৈ আছে।
অ হয় নকবা আৰু নগৰৰ কথা নক'বা নগৰৰ সম সম্পূৰ্ণ ৰূপে বেলেগ বোলো কাৰো ডালো নাই।
উম আৰু তোমাৰ তোমাৰ গাড়ীৰে থোৱা এইবিলাক মানে সেই কৰি কৰি ইাৰ মাথা খাৰ বেমাৰ হৈ গৈছে। আৰু-
হে
তোমাৰ আৰু তো ইয়াতো ভাল পুষ্টিকৰ খাদ্যতো খাবও নাপাও তোমাক-
অ উম আমাৰ ঘৰ বোৰো সিমান এটা প্ৰদূষণ নাই। তোমাৰ যান বাহনৰ যান বাহন নিয়মিতভাৱে আছে বাৰু-
উম উম
কিন্তু গধূলিৰ সময়ত মুকলি পথাৰলৈ ওলাই আহিবা তুমি এনেকুৱা এটা মতলীয়া বতাহ খাব নাৰওঁ সেইটো নিজৰ স্বাস্থ্যৰ কাৰণেও তোমাৰ ভাল। মনৰ কাৰণেও ভাল পুৰা মন শুদ্ধ হৈ যায় মানে যথেষ্টখিনি ভাল লাগে। আৰু খেতি খেতিপথাৰবোৰ খেতি পথাৰবোৰ যেতিয়া তুমি চাবা সেই সেউজীয়া গোটেই খেতি গোটেই পথাৰবোৰ দেখিলে তোমাৰ মন মানে মনোহোৱা হৈ যায় একদম
হয় মই সেই সেইটো কাৰণে তোমাৰ যেতিয়া বন্ধ পাওঁ তোমাৰ মই গাঁৱত গুচিয়ে যাওঁ- মানে গাঁৱত থাকি ধৰা তোমাৰ যিটো আমাৰ বায়ু, হওক বা প্ৰদূষণ এইবিলাক মানে বহুত একদম তোমাৰ নেচাৰেলটো পোৱা যায় আৰু
হয় হয়।
আৰু তোমাৰ খোৱা খাদ্য বিলাক ধৰা এ ঠিক ঢেকিয়াল, বা কচু, এইবিলাক মানে একদম ফ্ৰেচ বস্তু- তো খাব পাৰি আৰু
হয় গাঁৱলীয়া বস্তু বিলাক আৰু পুষ্টিকৰে বহুত পুষ্টিকৰে এইবিলাক খাদ্য যে- সেইখিনি বস্তু কৰ আমাৰ দেহৰ সহায় কৰে কচুৱে
উম তোমাৰতো আমাৰ ইয়াতেতো কচু উম
নগৰত নগৰ পৰিৱেশ কেনেকুৱা বাৰু গুৱাহাটীৰ দিশে
পৰিৱেশ মানে তোমাৰ একদম বহুত বেয়া ধৰা এ তোমাৰ যাতায়াতৰো বহুত গোৱা তাৰ মানে বহুত বেয়া ব্যৱস্থা আছে বৰ্তমানতো তোমাৰ গুৱাহাটীত তুমি গমেই পোৱা কিমান পানী হৈছে তাৰ কাৰণে তোমাৰ বহু উম ধৰা তোমাৰ এ কলা ৰিল বিলাকৰ মানে বহুত লেতেৰা বস্তু ৰাস্তাত ওলাই আহিছে। কাৰোবাৰ ঘৰত সোমাইছে সেইবিলাক মানে বহু মানে তোমাৰ প্ৰদূষণ হৈছে ইফালে এইটো তোমাৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰ্ৰী বিলাক আছে আৰু তাৰ পৰা মানে থহা আৰুতো তোমাৰ গমেই পোৱা দেখোন দীঘলী পুখুৰী যিমান টি অ গছ বিলাক যি আছে চব দেখোন কাটি নাইকিয়া কৰি পেলালে এতিয়া তাত যাবই ভাল নালাগে।
ইমান ধুনীয়া এখন স মানে দীঘলী পুখুৰীৰ পাৰ বুলি ক'লে মানুহে মনোমোহা হৈছে বহুত দূৰ-দূৰণিৰ পৰা যায় ত তালৈ।
তাত মানে সকলোৱে মানে জিৰণি লোৱা ঠাইত ধৰা গধূলি অলপ টাইম সকলোৱে যায় উম উ উ। ফুৰিব বা তাতে তোমাৰ বহুত কিন্তু কৈছাতে তুমি একদম তাতে মানে ধৰা বহুতে মানে জীৱিকা নিৰ্বাহ কৰিছে ধৰা এখন সৰু দোকান দিও চলি আছিল তাত। কিন্তু এতিয়া সেইটো ব্যৱস্থা নাই এতিয়া যাবা তুমি তাত বহুত গৰম এডাল গাছ নাই আগতে কি ধুনীয়া আছিল।
গাঁৱত কিন্তু বৰ্তমান সময়ত হে এইটো এতিয়াও আছে কিন্তু লাহে-লাহে গছ গছনিবিলাক কাটইতে অলপ পৰিৱেশবিলাক মানে সলনি হ'ব ধৰিছে বাৰু নোহোৱা নহয় এই গৰমত তাপ বৃদ্ধি পাইছে ধৰিলও। চি চিৰিপ চিৰিপ চিৰিপ আহ মানে বিদ্যুৎ উহ বিদ্যুৎ যোগান ব্যৱস্থা অলপ মানে বেঘাত জন্মায় আৰু গৰম দিনত। তাৰপিছত তোমাৰ কেতিয়াবা পানীৰো মানে অভাৱ দেখিবলৈ পোৱা যায় আৰু গাঁৱত।
হয় হয়।
যথেষ্ট মানে গৰমৰ উত্তাপৰ কাৰণে এইটো গুৱাহাটীৰ ক'ব গ'লে বহুত ভাল দিশো আছে বেয়া দিশো আছে দেই কিন্তু ন, তোমাৰ এতিয়া যেতিয়া ব বৰ্তমান সময়ত যিবিলাক নলা-নৰ্দমা ড্ৰেইনেজ চিষ্টেমটো। তো সেই ব্যৱস্থাটো এতিয়ালৈকে মানে সম্পূৰ্ণৰূপে ঠিক হৈ আনে আৰু সম্পূৰ্ণৰূপে চৰকাৰে ঠিক কৰিছে যিটো আমাৰ স্থানীয় মানুহখিনিয়ে লেতেৰা কৰিছে।
জাবৰ-জোথৰ বোৰ তাত পেলাই দিয়ে যাৰ বাবত পানীটো মানে জাব হব নোৱাৰে আৰু ওফন্দি উঠি বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা এজাক বৰষুণ হ'লেও তোমাৰ বানপানীৰ সৃষ্টি হয়।
হয় হয়, তোমাৰ মানে এই বহু নগৰত থাকি মানে এতিয়া ধৰা তৰল কৰ্মসূত্ৰে আহিব লগা হৈছে নাহিলে ন
অ, হয় হয় হয় হয়।
তোমাৰ এতিয়া মানে বহুত মানে বিপদত পৰিছো আৰু
অঁ অঁ অঁ।
সেইটো কাৰণে মোৰ ফেমিলী তোমাৰ ও ও ও আনাই নাই ত তোমাৰ গাঁৱতে থৈ আহিছো। মানে ইয়াত এতিয়া এৰিদিলে তোমাৰ বহু খিনি প্ৰব্লেমৰো সমস্যা হয়, কিন্তু ভাল সুবিধাও আছে।
ভাল সুবিধা আছে, মানুহে উ- স স সঁচা কথাত ক'বলৈ গ'লে নগৰখনো সৃষ্টি হৈছে গাঁৱৰ পৰাই। গাঁৱৰ পৰাই নগৰখনৰ সৃষ্টি হৈছে, গাঁৱৰ সকলোবোৰ মানে মানুহে কৰ্মসূত্ৰে তাত গৈ বাসস্থান লৈছে বা- ধৰিল নতুন নতুন উদ্যোগ - মানুহ বিলাকত অৰ্থাৎ গাঁৱৰ কৰ্মচাৰী বিলাক তাত অনুসন্ধান লৈ গৈছে কাম কৰিছে। নিজৰ মানে - তোমাৰ জীৱন তোমাৰ সুচল কৰি তুলিছে আৰু। কিন্তু তোমাৰ এই গাঁৱত বাৰু সেই ব্যৱস্থাটো বৰ্তমান - বৰ্তমান সময়ত নাই, কিন্তু লাহে লাহে আহিব ধৰিছে আৰু গাঁৱত - টো সৰু সুৰা ধৰি লওক উদ্যোগ পাতি বিলাক গঢ়ি উঠিছে।
হয়, হয়। উম, উম।
টো তোমাৰ - এই হে আজিকালিতো জানে তুমি ব্যৱসায় চবে বহুত মানুহে বহে। কৰ্মচাৰী ব্যস্ত থাকে ত' সেইবিলাকলৈ নিযুক্ত পাইছে গাঁৱত যথেষ্ট পৰিমাণ।
উম, উম উম।
সেনেদৰে মানে বে বে ল'ৰা ছোৱালী বিলাক। পাইছে, কিন্তু ইয়াৰ তুলনাত ধৰি লোৱা তোমাৰ এই - যিবিলাক চহৰত, চহৰত মানে তোমাৰ যথেষ্ট সুবিধা। অকল এটা এটা - এটা উদ্যোগ নহয়, যথেষ্ট উদ্যোগ আছে, বিভিন্ন ধৰণৰ বিভিন্ন - বিভিন্ন উদ্যোগ, তাত বহুতো ল'ৰা ছোৱালী নিযুক্তিৰ বাবে তোমাৰ ধৰিল - ল'ৰা ছোৱালীবিলাক যায়। বা তাত কাম কৰে টকা পইচা উপাৰ্জন কৰে, সেইটো যথেষ্ট, কিন্তু - ইয়াৰ পৰিমাণটো কমি আহে নাই বাঢ়িয়ে গৈ আছে, গম পাইছ নে উদ্যোগ উদ্যোগৰ ক্ষেত্ৰত।
উম, উম।
বাঢ়ি যাই থাকাত তোমাৰ -
উম,
বাঢ়ি যাই থাকাত তোমাৰ ধৰি লোৱা তাৰ পৰা ওলোৱা যিবিলাক বিষাক্ত গেছ হওক বা তোমাৰ - তোমাৰ বেয়া - আৱৰ্জনা বস্তু বিলাক, চ্ নদী পানী বায়ু আদিকে সকলোকে মানে তোমাৰ কি কৈছে - উম প্ৰদূষণ কৰি পেলাইছে একদম। যথেষ্ট হাৰত মানে প্ৰদূষণ কৰিছে।
উম,
যাৰ ফলত তোমাৰ আমাৰ মানুহো মানে এ তোমাৰ সদায় সঁচা কথাত ক'ব গ'লে তুমি - বেমাৰী মানুহ এজন চহৰত ৰখাটো টানে।
হয়, হয়
বেছিকৈ আৰু শাৰীৰিক অৱস্থা বেয়া হৈ যায়।
উম, শাৰীৰিক অৱস্থা মানে ধৰা তোমাৰ চহৰত ৰাখিলে তোমাৰ মেডিকেলত ৰাখিব লাগিব।
হয়, সেইটোৱে
কিন্তু তোমাৰ ধৰা গাঁৱত বা গাঁৱত হলে তোমাৰ অলপমান মেডিকেলত নিয়াতো অলপমান - প্ৰব্লেম হৈ পৰে আৰু অসুবিধাৰ সৃষ্টি হয়, কিন্তু চহৰত - তোমাৰ সেইটো সুবিধা আছে, কিন্তু তোমাৰ অ ঘৰত ৰাখিব নোৱাৰি। ধৰা বহুতো এইবোন বিষাক্ত গেছ আছে এইবিলাক বহুত মানে তোমাক ক্ষতি কৰে আৰু
অক্সিজেনৰ অভাৱো অনুভৱ কৰে আৰু তেখেতে
উম
উম বাকী এই উম তোমাৰ চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰতো মহানগৰী যথেষ্ট উন্নত গাঁৱত তুলনাত আমাৰ ধৰি লওঁক গাঁৱত সৰু সৰুৱা তোমাৰ স্বাস্থ্য কেন্দ্ৰ আছে স্বাস্থ্য কেন্দ্ৰ থাকিলেও তোমাৰ কেতিয়াবা এনেকুৱা মানে ডাঙৰ বিপদ আহি পৰে তোমাৰ ধৰি লও বিপদ মানে ৰাতিটো খোলা নাথাকে না আমাৰ স্থানীয় গাঁওবিলাকৰ যোনবিলাক স্বাস্থ্যক কেন্দ্ৰ ত' ৰাতিপুৱা আঠ বজাৰ পৰা গধূলি পাঁচ বজালৈকে খোলা থাকে
উম উম
ত' তেনে অৱস্থা এনেকুৱা হয় যায় কিছুমান ওচৰত ডাঙৰ এনেকুৱা হস্পিতেল নোহোৱা বাবে তোমাৰ চহৰলৈ নিওঁতে নিওঁতে মানে প্ৰেচেণ্ট গৰাকীৰ মানে অসুস্থ হৈ যায় বহুত যথেষ্টখিনি
উম উম হয়
আৰু কিছুমান বহুতো দেখিছোঁ আমি যে বহুতো একদম মানে স্বাস্থ্য বেয়াজিত মানুহবিলাক মানে ধৰি লও তোমাৰ পৃথিৱীৰ পৰাই নোহোৱাই গৈছে
উম উম উম
এনেকুৱা অৱস্থাত পৰি কিন্তে
ত মানে এতিয়া তোমাৰতো গাওঁ বিলাকো বহুত উন্নত হৈ যায় আছে ধৰা সকলোখিনি সুবিধা পা পায়েই
হয় কিন্তু উ উ উন্নতমানানৰ উন্নতমানানৰ সেনেকুৱা সুবিধা নাই আৰু ডাঙৰ ডাঙৰ হস্পিতেল ধৰি লওঁক আহ নিজৰ প্ৰয়োজন পূৰাৰ বাবে সকলোবোৰ বস্তু এতিয়া চহৰত যেনেকে ধৰি লোৱা তোমাৰ শ্বপিং মল আছে অ নিজৰ লাগতিয়াল সামগ্ৰী খিনি যে লৈ আহিব পাৰে আৰু জেগাই জেগাই ধৰি লোৱা তোমাৰ শ্বপিং মল
উম, ধৰা মানে আ আজিকালি মানে তোমাৰ কেনেকুৱা হৈছে ধৰা বহুতো ল'ৰা ছোৱালী ধৰা আমাৰ চহৰত মানে কাম কৰিব আহে কিন্তু যদি ধৰা তোমাৰ ভাবি চালে মানে গাঁৱত থাকি বহু খিনি তোমাৰ লাভৱান হ'ব পাৰে ধৰা তোমাৰ চহৰত আহি কেনে বহুত খিনি খৰচ আহি পৰে
হয়।
অ', তোমাৰ মানে বহুত কষ্ট কৰিব লাগে সেই হিচাপে মানে পইচাটো নাপায় আৰু কিবাকে আৰু ঘৰখন চলাব পাৰি কিন্তু যদি ‌ হয় তোমাৰ ধৰা আমাৰ গাঁও বিলাকত ধৰ আমাৰতো সা সম্পত্তি বা মাটি বহু খিনি আছে তাত দুদিন মান ফাৰ্ম বা অ', তো খেতি কৰি বহু খেতি মানে উন্নতি কৰিব পাৰি। সেইখিনি মানে তোমাৰ বৰ্তমান মানে বহুত সেইটোৰ কাৰণ মানে বহুত পিছ পৰি আছে ধৰা
উম, উম, উম।
মাত্ৰ অলপ মানে ডাঙৰ হ হোৱাৰ পাছত তোমাৰ কৰবাত দোকানত থ'ব অ', ক'বাত কামত যাব চহৰত যায় এনেকে কামত সোমাব সেইবিলাকে আজিকালি মানে।
উম, সেইবাবে আজিকালি সব স্কিলে লোৱা উচিত। তোমাৰ বিশেষভাৱে আমি বেচিক কম্পিউটাৰটো জানিবই লাগে। আৰু বাহিৰা কিছুমান স্কিলো আমি শিকিব লাগে যাতে আমাৰ ভৱিষ্যত জীৱনত মানে একো বাধাৰ সৃষ্টি নহয় আৰু।
উম।
ঠিক আছে বন্ধু ভাল লাগিল বাৰু কথা পাতি তোমাৰ লগত।
অ', অ', মোৰো ভাল লাগিল দিয়া তে উম, ধন্যবাদ।